পুলিছ
শুনি আছোঁ উম ভাল ভাল ম অ মই এ ঘৰতে আছোঁ বৰ্তমান।
আজি ভাবিছিলো অলপমান অনলাইন শিক্ষাৰ ওপৰতে কথা পাতো নেকি?
খুব সুন্দৰ ভাল বিষয় এটাৰ কথা তুমি মনত কৰিলা পাতিব পাৰি এইটো বিষয় ধুনীয়া।
তো আমি দেখা পায়ে থাকোঁ। বেছি ভাগ আজিকালিৰ যুগটো মানে অনলাইন যোগ হৈ গৈছে। আৰু বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে মানে অনলাইন যোগে শিক্ষা আহৰণ কৰি থাকে নহয় নে বাৰু?
একবাৰে ঠিক কথা কৈছা মানে যেতিয়া তোমাৰ ক'ভিডৰ সময় হ'ল নহয় ক'ভিডৰ পৰাই চাগেএইটো মানে অনলাইন ব্যৱস্থাতটো অকণমান বেছিকৈ প্ৰচলন হ'ল নেকি মই মানে
হয় হয় একেবাৰে সঁচা কথা কৈছা। সেইটো তাৰ পৰা মানে অনলাইন যিটো শিক্ষাটো সেইটো বেছিকৈ আৰম ম্ভনি হৈছে। আৰু অনলাইন শিক্ষাতটো বেছিকৈ গুৰুত্ব ত' পাইচে আজি, এতিয়া কভিড ক'ভিডৰ সময়ত, পৰা, কাৰণ কভিডৰ আগতেটো, অ'। যিবিলাক ছাত্ৰ ছাত্ৰী আছিলে সেইবোৰতো সকলোৱে বিদ্যালয় হওঁক মহাবিদ্যালয়ত গৈ পিনে শিক্ষা গ্ৰহণ কৰিছিলে কিন্তু যেতিয়া ক'ভিডৰ, সময়ত মানে বিদ্যালয় হওঁক মহাবিদ্যালয় হওঁক এই সকলোবোৰ মানে বন্ধ আছিলে তেতিয়া শিক্ষাদানৰ একো অ মানে বেলেগ দিশ নাছিলে, তাৰ ফলত মানে, অনলাইন শিক্ষাৰ আৰম্ভণিতটো হ'ল আৰু যাৰ ফলত মানে এই এই অনলাইন শিক্ষাটোৰ গুৰুত্বটো বেছিকৈ বাঢ়ি গ'ল নহয় নে।
একেবাৰে ঠিক কথাই কৈছে মানে সেই সময়ত যেতিয়া মানে লকডাউন দিছিলে যে কোনো মানুহ ওলাই যাব পৰা নাছিলে বাৰ চাকৰিয়াল ব্যক্তিসকলে মানে ক কৰ্মত যাব পৰা নাছিলে, আৰু ছাত্ৰ ছাত্ৰী সকলো যিহেতু মানে খিনি কথাত উপস্থিত থাকিব পৰা নাছিল এতিয়া মানে এই মাধ্যমটো বা অনলাইন ব্যৱস্থাটোৰ জৰিয়তে, আমি মানে প্ৰত্যক্ষভাৱে নহয় হ'লোঁ আৰু পৰোক্ষভাৱে আমি এইবোৰ চেণী পাঠ চেণী কোঠাত পাঠদান কৰা নিচিনাকৈ আৰু মানে,
হয় হয় হয় একেবাৰে সঁচা কথা কৈছে। চ দেই তুমি বাৰু এই অনলাইন শ বুলিলে তুমি কি বুজা
অনলাইন শিক্ষা বুলি ক'লে সাধাৰণতে মানে এনেকুৱা এক মানে ব্যৱস্থাপনা য'ত তোমাৰ মানে লেপটপ, কম্পিউটাৰ বা মোবাইল ফোন ইত্যাদিৰ জৰিয়তে ইণ্টাৰনেট মাধ্যমৰ সহায়ত মানে বিভিন্ন এইবোৰ এপৰ সহায়ত মানে আমি পৰোক্ষভাৱে ইজনে সিজনৰ লগত মানে শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, সেইটোৱে ব্যৱস্থা কিন্তু মই কব বিচাৰোঁ যে এই মাধ্যমৰ কিছু অ' মানে অ' ভাল সুবিধা আছে আৰু কিছুমান অসুবিধাও আছে। গতিকে সেই সময়ৰ ভিতৰত আমি ভালদৰে এতিয়া আমি পাতিম।
হয় হয় নিশ্চয়।
হ
মানে যিকোনো বস্তুৰে এটা সুবিধা থাকিলে তাৰে মানে অসুবিধা থাকে। ত সুবিধাৰ কত মানে অনলাইন শিক্ষা মই ভাবোঁ যে সুবিধা ভালেখিনি আছে। মানে যিহেতু অনলাইন শিক্ষাৰ ক্ষেত্ৰত আমাৰ আমি যদি অনলাইনভাৱে শিক্ষা গ্ৰহণ কৰোঁ তেতিয়া আমাৰ সময়ৰ বহুখিনি সঞ্চয় হয়। আৰু বি বিদ্যালয় বা শিক্ষানুষ্ঠানলৈ যোৱাৰ সময়ত যিখিনি আমাৰ সময় ব্যয় হয় অ সেইখিনি সময় খিনি আমি অনলাইন শিক্ষাৰ জৰিয়তে বু কি আমি আমি অ সময় ৰাহি কৰিব পাৰো আৰু দ্বিতীয়তে মই ক'ব বিচাৰো যে আমি অ অকল যেতিয়া আমি বিদ্যালয়লৈ গৈ শিক্ষা আহ আহৰণ কৰো তেতিয়া আমি আমাৰ বিদ্যালয়ত যিখিন শিক্ষক বা শিক্ষয়িত্ৰী থাক তেওঁলোকৰ পৰা আমি অকল শিক্ষা শিক্ষা আহৰণ কৰিব পাৰো। কিন্তু অনলাইন মাধ্যমেৰে আমি বিদেশৰ বিভিন্ন বহুজন শিক্ষকৰ পৰা, অ', আমি মানে অ', বিভিন্ন বিষয়ত দক্ষ শিক্ষকৰ পৰা শিক্ষা লাভ কৰিব পাৰ মানে সুযোগটো পাওঁ। আৰু বহুত অ', আৰু যিবিলাক এ এই অনলাইন মাধ্যমত শিক্ষা শি শিক্ষা প্ৰদান কৰে শিক্ষকসকলে, তেওঁলোকে মানে, যিবিলাক শিক্ষা প্ৰদান কৰে সেইবোৰ হল বিনামূলীয়া। তাৰ ফলত আমি বিনামূলীয়া পা পাঠ্যক্ৰমো মানে উপলব্ধ আমাৰ বাবে উপলব্ধ হয় নহয়নে বাৰু?
একেবাৰে ঠিক কথা কৈছ যেনেকে ধৰা মই যদি তোমাক মোৰ মোৰে এটা উদাহৰণ দিব বিচাৰোঁ যে মানে মই বৰ্তমান যিহেতু চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছোঁ, উম সেই গতিকে মানে মই কি কৰিছো মই, ইউটিউবৰ মাধ্যমত মই কিছুমান বিভিন্ন মানে, আমি ভিডিঅ'সমূহ মানে আমি পাওঁ। আমি পাঠ্য পুথিৰ লগত জড়িত, বা তেওঁলোকৰ মানে আমি ভিডিঅ'সমূহ চাই আমি নিজাকৈ মানে সেই তেওঁলোকৰ পৰা প্ৰস্তুত কৰিব পাৰোঁ আৰু। আমি নোট কৰি যাওঁ নোট প্ৰস্তুত কৰিব পাৰো গতিকে সেইখিনি ফাল পৰা মানে মই বহুখিনি সুবিধা পাইছো।
হয় একেবাৰে ঠিক কথা কৈছে আৰু এটা সুবিধা মই ভাবো যে আৰু এটা সুবিধা হয় আমাৰ যেনে ধৰা যেতিয়া আমি বিদ্যালয়লৈ যাই ক্লাছ গ্ৰহণ কৰো শিক্ষকৰ পৰা সেই ক্লাছটো আমাৰ পঞ্চল্লিছ মিনিটৰ হয় নহয়নে বাৰু? সেই পঞ্চলিছ মিনিটৰৰ ক্লাছটো শিক্ষকসকলে যেতিয়া প্ৰদান কৰে তেতিয়া আমি কিবা এটা বুজি নাপালেও মানে সেই ক্লাছটো আমি দুনাই নাপাও কিন্তু অনলাইন মাধ্যমত সেইটো এটা সুবিধা আছে যে আমি অনলাইন আহ ধৰা লাইভ ক্লাছ কৰিলেও প্ৰ- প্ৰত্যক্ষ ভাৱ সেই ক্লাছটো যদি আমি ভালদৰে বুজিও নাপাওঁ তেনেহলে সেই ক্লাছটো আমি বাৰ বাৰ ৰেকডিংৰ জৰিয়তে চাব পাৰো। দাইৰ জৰিয়তে আমাৰ আমি মানে, ভালদৰে সেই বিষয়টোৰ বিষয়ে আমি ভালদৰে জানিব পাৰো বা বুজিব পাৰো নহয় নে বাৰু?
একেবাৰে সঠিক কথাকে কৈছা। এতিয়া মই মানে যে এতিয়া মই যেতিয়া যিহেতু মানে মেথছ মই বা গণিত মই চাই আছিলোঁ বৰ্তমান, এই গণিতৰ ধৰা মই যদি এ বাৰ যদি বুজি নাপাওঁ, সেই বস্তুটো মই আৰু এবাৰ মানে মই, সেই ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ ৰিপিট কৰি চাব পাৰোঁ। সেই ব্যৱস্থাটো আছে গতিকে সেইটোৰ, কাৰণে মানে মোৰ বহুখিনি সুবিধা হৈছে।
হয়, মানে এইটো ঠিকে কৈছা মানে এইটো সাধাৰণ শ্ৰেণী কোঠাৰ শিক্ষাত সহজে সম্ভৱ নহয়।
উম।
হয়।
এতিয়া কিন্তু তাৰ ভিতৰতে ব-মানে কিছুমান অসুবিধাও আছে দিয়াচোন। এ এতিয়া ধৰা যেনেক, গাঁৱে-অ', গাঁৱে-ভূঞে ইমান এটা ইণ্টাৰনেট ব্যৱস্থাটো সুলভ নহয়। বা সকলোৰে ইমান স্মাৰ্ট ফোন ল'ব পৰা বা লেপটপ এনেকুৱা ব্যৱস্থা ল'ব পৰা সেইখিনি সুবিধা বা অৰ্থ নাথাকে তেওঁলোকৰ বাবে কিছু অসুবিধা সৃষ্টি ষ্টি হৈছে।
হয়, হয়। এইটো সঁচা কথা, মানে গাঁৱৰ মানুহবোৰ আ যিহেতু বেছিভাগ মানে দুখীয়া বুলিয়ে ক'ব পাৰি। আৰ্থিক তেওঁলোকৰ যিখিনি পৰিৱেশ খিনি মানে এটা উন্নত নহয়। অ', সেইবাবে মান তেওঁলোকৰ এই অনলাইন শিক্ষা মানে গ্ৰহণ কৰাৰ ক্ষেত্ৰতলোক বহুখিনি অসুবিধা দেখা পোৱা যায় যিহেতু গাঁৱৰ পৰিৱেশ মানে ইণ্টাৰনেটৰ ইমান এটা সুবিধা নাই সেই ক্ষেত্ৰত মানে খিনি অসুবিধা দেখা পোৱা যায় বুলি ক'ব পাৰি আৰু মানে দীৰ্ঘ সময় ধৰি যেতিয়া স্কণনৰ সন্মুখত বহি থকা যায়। তেতিয়া মানে ই, তোমাৰ চকু হওক বা আমাৰ স্বাস্থ্যৰওৰতো প্ৰভাৱ পেলাই দিয়াচোন। এইবোৰকো আমি এটা অসুবিধা হিচাপে, গণ্য কৰিব পাৰো।
হয় হয় ঠিক কথা কৈছে আমাৰ স্বাস্থ মানে প্ৰভাৱ পেলাই এইবোৰ, মানে মোবাইল ফোন বা কম্পিউটাৰ লেপটপ স্ক্ৰীণত বেছি সময় দিলে। উম আৰু মই এটা ক'ব বিচাৰোঁ যে মানে যিমানেই মানে অনলাইন মাধ্যম নহওঁক কিয় মানে প্ৰত্যক্ষ শিক্ষক শিক্ষাৰ যিটো মানে মানে মাদকতা সেই শিক্ষা যেনেকুৱা ধৰা শিক্ষা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যি মানে সংযোগ, চেনী কোঠাৰ পাঠদানৰ জৰিয়তে সেই সংযোগটো মানে অনলাইন মাধ্যম ধুমত মানে পোৱা নাযায় হয়নে বাৰু কথাটো
তো একেবাৰে একেবাৰে সঁচা কথা কৈছা দেই তুমি মই তোমাৰ কথাৰ লগত একমত। কাৰণ অ যেতিয়া আমি মানে সন্মুখেৰে শিক্ষাটো গ্ৰহণ কৰো। আমি মানে যিমান খিনি বুজি অনলাইন মাধ্যম আমি সিমান এটা বুজি নাপাওঁ। কাৰণ ইয়াৰে মানে উদাহৰণ, মই নিজৰে দিব বিচাৰো। কাৰণ মই মানে অনলাইন শিক্ষাটো ইমান এটা ভাল নাপাওঁ কাৰণ এ তোমাৰ মই সন্মুখে যেতিয়া বিদ্যালয়ত শিক্ষকৰ সন্মুখত বহি পিনে যেতিয়া এটা বিষয়ৰ ওপৰত আলোচনা কৰো সেই বিষয়টো মই বেছি ভাল। বুজি পাওঁ। কিন্তু অনলাইন ম য এতিয়া মই সেই বিষয়টোৰ ওপৰত মানে অ চৰ্চা কৰো বা বিষয়টোৰ বিষয়ে জানিবলৈ চেষ্টা কৰো কি যিমান। খিনি মই মানে অ বিদ্যালয়ত বুজি, বাৰু সিমানখিনি মই অনলাইন, শিক্ষাৰ মাধ্যমেৰে বুজি নাপাওঁ সেইবাবে, ভাবো যে, এই অনলাইন শিক্ষাতকৈ মানে অফলাইন শিক্ষাটো বেছি, কৈ আহ ভাল বা বেছি জৰুৰী
অ এতিয়া যেনেকে ধৰা তুমি ক'লা শেণীোঠাত যদি তুমি মানে শিক্ষকৰ লগত যদি বহি থাকা তেতিয়া মানে তুমি ধৰা শিক্ষক কিবা এটা বুজালে, তুমি য বুজিপোৱা নাই লগা লগ তুমি ক'ব পাৰা যে, ছাৰ বা বাইদেউ মই এইটো বুজি নাপালো মোক আকৌ এবাৰ শিকে তেতিয়া হয়তো, তেওঁ বেলেগ পদ্ধতিৰেও তেওঁআমক যাবলৈ চেষ্টা, কৰিব কিন্তু অনলাইন মাধ্যমত মানে তুমি, একে লেঠায়িয়ে চাই যাই থাকিব লাগিব।
হয়, হয় তুমি বুজি নাপালেওঁ ৰেকৰ্ডিংৰ, ৰেকৰ্ডিং ক্লাচ জৰিয়তে তুমি চাব লাগিব। কিন্তু তাতেটো তুমি বুজি নাপ পালো যে, সুধিব পাৰাৰ সেইটো সুযোগ নোপোৱা যে, এইটো বুজি পোৱা নাই, এ-এইটো আকৌ এবাৰ বুজাই দিয়ক।
হয়, হয়।
হয়, তেওঁলোকে এটা মাধ্যমৰে বু যাব কিন্তু অ', বিদ্যায়ালয়ত আপোন যদি বুজি নাপাওঁ তেনেহ'লে শিক্ষকক সোধাৰ লগে, লগে শিক্ষকে আমি যিটো ধৰণেৰ বুজি পাওঁ, সেই সহজ পদ্ধতিৰে আমাক‌ বু যাবলৈ বাৰে, বাৰে কৰে। নহয়নে?
একেবাৰে সঠিক কথাকে কৈছা। ঠিক, তোমাৰ কথাত মই
হয়, বাৰু অ', বাৰু এই অনলাইন শিক্ষাক অধিক ফলপ্ৰসূ কৰিবলৈ কি কৰিব লাগে বুলি ভাবা তুমি?
অনলাইন শিক্ষা মাধ্যমটো যদি আমি আৰু বহলভাৱে ফলপ্ৰসূ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি প্ৰথমতেতো মই ভাবোঁ ইণ্টাৰনেট আমাৰ যিটো সেৱা ইণ্টাৰনেট সেৱাৰ এই মাধ্যম টো, আমি মানে অতি দ্ৰুত কৰিব লাগিব, যেনেকে ধৰা আগতে ফ'ৰ জি আ আছিলে, বৰ্তমান ফাইভ জি চলি আছে। ফাইভ জিৰ সেৱা মানে আ, অকণমান ফ'ৰ জিতকৈ বেছি দ্ৰুত। গতিকে সেই সেনেকুৱাত ধৰণৰ বে-ব্যৱস্থা তাৰ লগতে মানে মোবাইল, স্মাৰ্টফোন বা এনেকুৱা সেইবোৰতোটো আছেই দিয়াচোন। সেনেকুৱা যদি ব্যৱচ খিনি যদি মানে ত' হয় তেতিয়া ভাবোঁ অনলাইন মাধ্যমৰে ব্য শিক্ষা সেত্ৰ অকমান মানে উন্নত হ'ব।
হয়, একেবাৰে হয় হয় একেবাৰে সঁচা কথা কৈছা দেই। আৰু মানে অ মানে মনোযোগ সহকাৰে ক্লাছো কৰিব লাগিব দিয়া চোন আৰু শিক্ষকৰ সৈতে আ ধ নিয়মিত যোগাযোগ ৰাখিলেও এই অনলাইন শিক্ষাকো মানে বেছিকৈ ফলপ্ৰসূ কৰি তুলিব পাৰি।
হয়, হয়। ঠিকে কৈছা এতিয়া যেনেকে মই বৰ্তমান মই ক'ব বিচাৰো যে মই এম এ কৰি আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা। মানে এইটো তা পৰা মই শিক্ষা গ্ৰহণ কৰি গতিকে আমাৰ তাৰ পৰাৰা কিছুমান অনলাইনো মানে আমাৰ পাঠদান চলে গতিকে। সেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিলে মানে অনলাইন পাঠদান কৰাত সুবিধা হয়।
হয় একেবাৰে সঁচা কথা কৈছা মানে আহ আজিকালি বিদ্যালয় বিশ্ববিদ্যালয় হওক বা মহা মহাবিদ্যালয় বোৰে হওক বেছিকৈ মানে অনলাইন অ শিক্ষা টোৱেই অ গ্ৰহনযোগ্য বুলি ভাবে কাৰণ অনলাইন শিক্ষা জৰিয়তে তেওঁ লোকে যি কোনো তাইৰ পৰাই যি কোনো স্থানৰ পৰাই অতি সহজে শিক্ষা আহ মানে প্ৰদান কৰিব পাৰে শিক্ষক আহ শিক্ষয়িত্ৰী শিক্ষাসাঠী সকলক নহয়
উ একেবাৰে ঠিক কথা কৈছা। কিন্তু ইয়াৰ মাজতে মানে কিছুমান অসুবিধাও আছে যেনে ধৰা তোমাৰ মানে এতিয়া মই অনলাইন মাধ্যমতে যদি কিবা ভিডিঅ' এটা চাই থাকোঁ তেতিয়া তাৰ মাজতে মানে ধৰক কিবা যদি মেচেজ এটা আহিলে ঘপহকৈ তাতে মানে এনেকুৱা মানে আমাৰ ধ্যান বা একাত্ম ভাৱটো আমাৰ মানে অতৰাই নিয়াৰ সেনেকুৱা এটাও মানে ব্যৱস্থা হয় মানে সেনেকুৱা মানে মনোযোগটো কমি যায়। আনফালে ধৰা গুচি যায় ক' কিবা মেছেজ এটা আহিলে বা কোনোবাই ফোন এটা কৰিলে তেনেকুৱা আৰু মানে কিন্তু তোমাৰ যিটো আমাৰ অফলাইন শিক্ষা বা প্ৰত্যক্ষ শিক্ষাতটোতো সেনেকুৱা কোনো কথা নাই।
নাই নাই ঠিকে কৈছা ঠিকে কৈছা ঠিকে আছে বাৰু আজি আলোচনাটো মানে তোমাৰ লগত কৰি মই বহুত ভাল লাগিল এই বিষয়টোৰ ওপৰত হয় ঠিক আছে আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ।
হয়।